আছা।
এ আছোঁ এনেই বাগৰি আছোঁ, তুমি?
অ', মই বাগৰিয়ে আছোঁ।
অ', বাকী খবৰ ভাল?
ভালে বেয়া তোমাৰ? এ নকবি আৰু দেই ইণ্টাৰনশিপ কৰি পেলাই।
অ', দিনটো ভাগৰ লাগি যাই চাগে ন অ', ঠিকে আছে। পাঁচটা বজালৈ কৰি আছ ন আৰু কেতিয়ালৈ কৰিলে শেষ হ'ব?
আৰু কালি যাম আৰু নেক্স উইকত দুদিন যাম।
অ', মানে হৈ গ'ল তাৰপিছত ন? কিমান ঘন্টাকে কৰিছা? কিমান ঘণ্টাকে ইণ্টাৰ্ণশ্বিপ কৰিছা?
এনেতো দুঘন্টাকে, তিনি ঘণ্টাকে কৰো সিহঁতে মানে চাৰি পাঁচ ঘন্টা মান দি দিব।
অ', তে ঠিকে আছে। বাকী ঘৰত খবৰ, বাকী ঘৰত খবৰ ভাল চবৰে?
ভালে তোমাৰ?
অ', মোৰ ঘৰ ঠিকে আছে আৰু গা বেয়া আছিল যে ভাল হ'ল?
অ', ভাল হ'ল কে নাম কি। অ'। কি কৰি আছা অ', চা-চাহ খোৱা নাই যি গেলা গৰম।
অ', আজি বহুত বেছি গৰম ন, মানে একেইদিন ঠাণ্ডা পেলাই দিছে যে আজি বেছি গৰম। লাগিছে এই কাৰণে অ'।
অ', অ'।
কি কৰি আছা এতিয়া?
কোৱা কি কৰা? ইণ্টাৰনশিপ কেতিয়াৰ পৰা কৰিবা তোমাৰটো শেষ হ'ল?
নাই শেষ হোৱা নাই হ'বহে সাতাইশ তাৰিখে শেষ হ'ব।
অ', পিছত হবনে?
অ', হৈ যাব। মই সাতাইশ তাৰিখৰ পৰা কৰিছো ন ত হৈ যাব চাৰি ঘন্টাকে কৰিলে।
অ', তুমিতো চানডে কৰিছা নেকি?
নাই চানডে বন্ধ থাকে, চানডে টো কাৰণে চাগে মোৰ আগষ্টতো পৰিল মই চাৰি ঘণ্টাকে কৰিছো ন পাঁচ ঘণ্টাকে কৰা তেন বিছ দিনমানতে হৈ গ'লহেঁতেন।
আহ,
হ'ব আৰু ওচৰতে মোৰ ঘৰৰ ওচৰতে ন গৈ পেলাই কৰি থৈ আহিম আৰু।
সেইটোৱে দুদিন মান গলেতো হৈ যাব ন চাগে।
অ', অ', আৰু বেছি যাব নালাগে দুদিন মান যাম আৰু। বাকী পঢ়া শুনা কি?
কত আৰু পঢ় শুনা একো ভাল নালাগে পঢ় কৰি দিব হেৰিপট বনালি।
নাই বনোৱা ৰিপৰ্ট বনাবহে লাগিব। ৰিপৰ্টটো কি বনাম তাকে ভাবি আছো।
ৰিপৰ্টটো ফৰ্মেটটো পালি দিবেচোন।
ফৰ্মেটটো নাজানো স্কুল কলেজৰ পৰা দিয়া নাই আমাক ফৰ্মেট এতিয়ালকে কেনেকে কৰিব লাগিব।
তাকে আমাৰ ৰাহুল চাৰক কালি কল কৰিছিলো হা।
অ',
পিছত ছাৰে কিবা কাৰণত কল কৰিছিলো পিছত ছাৰে মই কৈ আছে কয় এক তাৰিখ মানে চবকে মাতি চো আমি চিগনেচাৰ টো দি দিম।
অ', আমাৰ দেখোন তেনেক হলে পুৰা নহ'বগৈ।
অ', সেইটোয়েতো আৰু কি কয়? কেনেকা কৰিম মইতো ছাৰক মানা কৰিম যে ছাৰ যদি কিবা মানে মোক কল কৰে কেতিয়াবা এতিয়া তেনেহ'লে মই চাৰক মান কৰিম, দুই তিনি তাৰিখ মানক যাৰ কাৰণ মই যে বিশ্বাস কৰ মই গোটেই মাহটো ৱেইট কৰা লখিছো ঘৰৰ মানুহক লৈ ঘুৰিম বুলি।
অ', আমি ফুৰিব যাম বুলি এনে গৰম মানাহতো ইণ্টাৰ্শ্বিপৰ কাৰণে ফুৰিব যোৱাই হোৱা নাই ন।
সেইটোৱেতো ইণ্টাৰ্ণচিপৰ কাৰণে ঘূৰিবলে যোৱা নাই। ত মই কৈছো যে এক তাৰিখ মানত মই মোৰ বাৰ লগত যাম দুই তাৰিখ মাৰ লগত যাম তেতি এক দুই তাৰিখ এনেকা হয় ন মই মৰি যাম ভাই।
তাৰি সেইটো কাৰণ আতিয়া ধৰ প্ৰথম হেৰি ষানমাসিক ৰ ল'ৰা ছোৱালী বিলাক তে এতিয়া নতুন কলে কলেজ বুলি বহুত হেৰি কৰিব ন। বহুত হুল মানে ভিৰ হৈ যায় প্ৰথম কলেজ আজি প্ৰথম কলেজ যাম বুলি।
অ', যাম দে হা তিনি তাৰিখে ফাৰ্ষ্টৰ দিন কলেজ নিচি দিবি।
মই প্ৰথম দিনাখন কলেজ নাযাও নতুন পঢ় বিলাকে চাওক ৰুম চুম বিলাক ক'ত কি আছে চব চাই লওক। তাৰ পিছত আমি যাম।
এ নকবি দেয এনেকে এক তিনি তাৰিখ মানত যাম ফাৰ্ষ্টৰ দিন।
সেই এক দুই তাৰিে নাওঁ মানে যোনবাক প্ৰথম ফাৰ্ষ্ট চেমিষ্টাৰ
নাই-নাই এক দুই তাৰিখে এক দুই তাৰিখে একো নুখোলেতো।
অ', সেয়াই আমি নাযা আমি তিনি চাৰি তাৰিখে যাম।
অ', ফাৰ্ষ্টৰ দিন গলে ভাল লাগিব।
অ',
মোৰ এতাঁ কুৰ্তা বনাবা লাগিব জানোনে কলেজৰ কাৰণে।
শকত হৈ গল নেকি নে, খিনাই গলি?
এই খকতো মানে শিনোৱা নাই এইখিনি সূত বহুত গৰম লাগে।
হাত দীঘল হয়।
দীঘল নহয় হাত সৰু হয় কিন্তু কাপোৰ তটো কেনেকা কাপোৰৰ জানো।
অ', অ',
কাপোৰ এটো ভাল নহয়।
মোৰতো আৰু কুৰ্তা মত ঢেৰ আছে মোৰ বাও তাতে নাছিল জানো এতিয়া তাকে পাঁচটা মান কুৰ্টাই আছে।
আ। তহঁতিতো দুজনী ভাই, মোৰ মানে ভণ্টি আৰু বাইদেউ ন'। মিলাই পিন্ধিব পাৰিবি সমান ক্ষীণ হয় তহঁত দুটা।
অ' পুৰা সমানে বাৰুদে।
নাই - নাই বাট কিন্তু মই যে চিংগল। মই অকলশৰীয়া সেইটো কিয় বুজি নাপাওঁ।
শুনিছো বাৰু। তোৰ ঘৰৰ মানুহ কত গল?
ঘৰৰ মানুহ ক'ত গ'ল?
ঘৰৰ মানুহ অ', বৌ আছে ইয়াতে। অ', মা সেইটো ৰোমত।
হা?
বৌ ইয়াতে আছে, মা সেইটো ৰুমত।
অ',
আৰু তোমাৰ দেউতা?
এ' আছে মা ওচৰতে আছে, আকৌ আব্বা দোকানত আছে।
অ' তোৰ আব্বা ভাল হল নে?
পাইছা অলপ - চলপ মানে পুৰা নহয় আৰু।
উম।
তোমাৰ ভাল সবৰে?
অ' ভালে।
অ'।
চলি আছে ভাল বেয়াৰ মাজত ইমান গেলা গৰম ভাই।
সেইটো কাৰণে সেইটো বহুতৰ হয় আছে বাৰু দে, তহঁতৰ সেইফালে বানপানী হৈছে নেকি?
আমাৰ ফালে নাই হোৱা, আমাৰ ফালে হোৱা নাই মানে দূৰত হৈছে। এই মৰা ভৰলিত যে, এ' গণেশ ঘাট মৰা ভৰলি।
অ' পুৰা হৈছে নেকি?
মানে পুৰা পানী মানে পানী এতিয়া ৰাস্তাৰ সমান সমান হৈ আছে।
বাপৰে।
উম মানুহে ইমান মাছ ধৰি আছে।
অ' এতিয়াতো মাছ হৈছে কিন্তু যোন বিলাক জেগাত যে মানুহ বিলাকৰ বান পানী হৈছে, ইমান অসুবিধা হৈছে চাগে ন'?
হয় অ' নকবি আৰু।
আমি ক'বলৈ গলে বহুত ভাল জেগাত আছু সেয়ালে চালে।
অ' আমি বহুত ভাল জেগাত আছো তো। মানুহে বানপানী মাজত কিমান কষ্ট কৰি আছে, খাবলৈ নাপায় শুই শান্তি পায়। নাই খাই শান্তি পায়।
সেইটোৱেতো।
আমি বহুতে শান্তিত আছো।
এতিয়া ফুৰিবলৈ ক'তো যোৱাই হোৱা নাই নেকি তুমি? আমিটো যাম বুলি ওলাই আছিলো ন, ক'বাত- ক'বাত। আমাৰ চাগে হেৰি কলেজ খোলাৰ পিছতে এদিন যাব পাৰিম আৰু এনে নোৱাৰিম।
সেইটোয়ে কলেজ খোলৰ পিছতে ল'বিচোন মিলি পেলাই এনেকে গুচি যাম নহ'লে নহ'ব। আমাৰ আগৰ পৰা মিলাই থোৱা নহয়।
সেইটোয়েটো। আমি যাম বাৰু দে এইকেইদিনতে আঠাইশ তাৰিখ মানে।
অ' হ'ব।
আমি মানে মোৰ লগৰ কেইটামানৰ সৈতে যাওঁ আমি নগাঁও।
হব। কালি নহয় মই তোক। অ আ কালি না আজি মোক প্ৰণামীয়ে এ ক মেছেজ দিছে।
অ মোকো দিছিলে হেৰি কাৰণে, এ- ফৰ্মেটটোৰ কাৰণে আৰু চাৰ্টিফিকেটখন, চাৰ্টিফিকেট তাৰ পৰা দিব ন তহঁতৰ?
অহ।
কিবা ডকুমেন্ট খুজিছে অম কাগজ চাগজ খুজিছে নেকি তহঁতৰ।
অ' মোকো এই ফৰ্মেটটোৰ কথাই সুধিছিল।
অ' ফৰ্মেটটো ম‌ইও সুধিছো কলেজৰ পৰা দি দিব লাগিছিল ফৰ্মেটটো ন' নহ'লে অসুবিধা হ'বতো।
ফৰ্মেট টোৱে দিয়া আমাক।
সেইটোয়েটো। উপায় নাই কি কৰিম এতিয়া নিদিয়ালৈকে ৰখি থাকিব লাগিব আৰু।
অপেক্ষা কৰিব লাগিব।
এই ইণ্টাৰ্নশ্বিপটো আমাৰ সুবিধা কি হৈছে সেইটো ক'চোন?
ই ইণ্টাৰ্নশ্বিপটো সুবিধা হৈছে ভালেই সুবিধা হৈছে আমাৰ এক্সপিৰিয়ে মানে। অভিজ্ঞতা এটা হৈছে বুজিছো।
মানে ধৰ কিবা এটা প্ৰতিষ্ঠানৰ বিষয়ে ভালকে জানিব পাৰিছো ন।
অ আ আৰু আজি দেখ হা আমিতো চৰকাৰী তোৰ চৰকাৰী অফিচত গৈছো ন। চোৱা আজিকালি আমাৰ মানে জেনেৰেল কাষ্টৰ কাৰণে ওপৰত ইমান চৰকাৰী চাকৰিৰে বহি আছে ক। ত' একটা মানে এটা ভাল হৈছে যে। আমি এটা সুযোগত মানে আৰু মানে অভিজ্ঞতা এটা ভাল অভিজ্ঞতা এটা লাভ কৰিলো।
অ সেইটো হয় বাৰু তহঁতৰ ধৰা এনেকুৱা। চৰকাৰী প্ৰতিষ্ঠান হওঁক যিহতে হওঁক ধৰ আমি ধৰ এতিয়া কম বয়সতে কেনেকে কাম কি কাম কৰিব লাগে সেইটো শিকিলো ন।
হয়।
আৰু তোৰ মই এতিয়া যে কম্পিউটাৰত কৰি আছো যে, তাতো মই। মই ধৰা কৰাই গে দুবছৰ মান হৈ পাহৰি গৈছো ন ত' তাতো মানে মই এতিয়া ধৰা কাৰবাক কিবা শিকাই দিওঁতে মনত পৰি গৈছে হেৰিবিলাক। অ যাওঁ ন যাওঁতে ধৰ ছাৰে কয় ইহঁতক শিকাই দিয়াচোন এইটো কৰাই দিয়াচোন। তেতিয়া মানে মই পাহৰি যোৱা বিলাক আকৌ হেৰি পুনৰ হেৰি হৈ যায়।
অ, পুনৰ মনত পৰি যায় ন।
অহ।
ভাল হয় অ মানে আমি ভাবা নাচিলো মানে সেয়া মানে তেওঁলোক যে আমাক কেইদিন মানতে- মানে আমাক এনেকে দেখুৱাও নাই যে আমি যে ইন্টাৰ্নশ্বিপৰ মানে ছাত্ৰী গৈছো বুজিছো। এনেকা দেখাইছে আমি তেওঁলোকৰ অফিচৰে মানে কৰ্মচাৰী নেকি।
তেনেকুৱা হ'লে ভালেই বাৰু কৰিবলৈ ভাল লাগে।
অ,। পুৰা মানে বন্ধুত্ব হৈ গৈছে ভাল হয় ঔ মানুহ
আৰু আৰু সেইটো ভাল বাও আৰু তহঁতে পিছতো কিবা কাম হলে চিনাকি থকাই থাকিব ন তাতে অফিচত ভাল অ চৰকাৰী প্ৰতিষ্ঠানত। তাতনো টাইম এনেকা এনেকুৱা যে হয়, হু হু অঁ
মই তাত গৈ পেলাই মোৰ ভোট কৰিম মানে ভোট এপ্লাই কৰিলো মোৰ বৌৰ আৰু ভোটাৰ এপ্লাই কৰিলো, পিছত নাম ভুল হৈ আহিলে কেনেকে শুদ্ধ হয় সেইবোৰ শিকিলো, কৰিলো। হো ধেৰ শিকিলো।
এহ তাতে তহঁতে মানে তহঁতেই কৰি দিব পাৰ‌ ফ্ৰিতে নেকি?
হে হে?
সেইবোৰ তহঁতে ঠিক কৰিব পাৰ নিজে তাতে।
অঁ, তাতে মানে চব নিজে ঠিক কৰিব পাৰো, এপ্লাই কৰিব পাৰো। তোৰ কিবা থাকিলো কবি।
মোৰ আছে ভোটৰ। অঁ
আঁহ কবি, দিবি আক ফ্ৰীত কৰি আছো আৰু কি লাগে?
কৰি দিবিচোন।
হ'ব।
অঁ হ'ব। মোৰ ভোটৰ আইদি তো ইয়াতে ভো ভোট আধাৰৰ পৰা নে ভোটৰ পাৰ?
ভোটাৰ ভোটাৰ।
অব অঁ মোৰ ভোটতে এ এনেকুৱা মোৰো আছে আৰু ঘৰত ঘৰৰ হেৰি, মানে মোৰ নামটো ভুল আহিছে। ইনাফা টোত ন ন'ত আকাৰডাল ন'ত আকাৰ ডাল নাহিলে। অসমীয়াত। মানে হেৰি ইং ইংৰাজীত নামটো হেৰি ঠিকে আহিছে, কিন্তু হেৰিত আকাৰডাল নাহিলে।
অঁ
মই তোক তোলগ অফিচ যাব লাগিব নে তোক ফটো মাৰি দিলেই হ'ব?
এ মোক ফটো মাৰি দিলে হ'ব অঁ
অঁ। হ'ব তেনে কৰি দিবি।
অঁ
আৰু কিবা বস্তু লাগিব নেকি, নে সেইটো হ'লেই হ'ব?
অঁ লাগিলে কৈ দিম দে।
অঁ অঁ হ'ব কৰি দিবি তেনে আৰু কেতিয়া যাবি অফিচ?
কালি যাম।
অঁ হ'ব মই তোক কেনেহলে ফটো মাৰিবা দি দিম তই মোক কৰি দিবি।
অঁ মনত কৰি দি দিবিচোন কালি। মই কালি দিম পিছত এইটো ছত আৰু নাযাও নেক্সট উইক মানে এইটো সপ্তাহত আৰু নাযাওঁ।
অঁ মই অঁ মই তোক ফটো এটা মাৰি থৈ দি দিম, তাৰপিছত আকৌ মেছেজ ফোন বা মিচ কল এটা দিম তো মনত পৰি যাব তেতিয়া। হ ৰিচিভ কৰিব নোৱাৰিলেও, ভালেই দেখোন ভালেই শিকিছো তাত ন!
অঁ বহুত ভাল। মানে ক'লো নহয় তোক মানে লাগি আছে যেন আমি মানে বহুত ভাল এটা কৰি আছো।
অ সঁচাকে ঘৰৰ কাম খিনি কিমান আছে কৰি ল কি কি আছে
অ
চবৰে কি কি হৈ আছে কৰিল পুৰা
না আমাৰ ঘৰত একো মানে অসুবিধা নাই আমাৰ ঘৰৰ সকলো কৰি ললোঁ মোৰ মানে বৌৱৰ আৰু মোৰতো বাকী আছিলে হৈ গ'ল
মোৰ যে ভোটত আমাৰ মোৰ নামটোও ভুল আছে মোৰ আব্বাৰ নামটোও ভুল আছে
দি দিবি দি দিবি চব দি দিবি
দিম না অকল মোৰ টো দিম